হেল্ল'।
হেল্ল', শুনিছো কোৱা, কি খবৰ?
মোৰ খবৰ ভাল, তোমাৰ কি খবৰ?
মোৰো খুব ভাল দিয়া।
অহ, বাকী কেনেকুৱা চলি আছে?
আহ চলি মানে, আজি অলপ আহ অলপ বিশ্ৰাম লৈছো ৰ'বা।
কি কোৱা?
হয়, আজি আলপ একো হোৱা নাই, এনেই অলপ বিশ্ৰাম লৈছো ঘৰতে।
অহ। ভাতা পিছলৈ ভাবিলানে, ক', ক'লৈ যাবা ভ্ৰ-ভ্ৰমণ কৰিবলৈ?
নাই, এতিয়া অ', ধৰা আমাৰ কলেজৰ তৰফৰ পৰা নহয়, আমি নিজাববীয়াকে এটা ভাবিছো। যিটো হ'ব তোমাৰ নেগা, নাগালেণ্ডলৈ।
হ।
যদি তুম তুমি আগ্ৰহী তেনেহ'লে কোৱা?
ৰ'বা, চাই লও আগত কেতিয়া যায়।
সেইটোৱেই, মোক মানে বান্ধৱী এজনীয়ে ক'লে।
উম, নাগালেণ্ডত কি চাব যাবা?
কহিমা-চহিমা যাবলৈ পাৰোঁ আমি।
কহিমাত চাবলগীয়া একো নাই ন' বেছি।
অ', চাবলৈ গ'লেতো দাৰ্জিলিঙতো তেনেকুৱা একো নাছিলেই।
আছিলে বহুত। এতিয়া গ'লে আমি পানী থকা জাগাত যাব লাগিব বুজিছা? এই গৰমত।
হুম।
তাৰ বাহিৰেতো উপায় নাই। আৰু মোৰ হিচাপত
কৰি দিওঁ নেকি, কি কোৱা তুমি?
যাব পাৰি।
টাৱাং চাইডে ।
যাব পাৰি। আৰু আমি দাৰ্জিলিং নোযোৱা ভালে হ'ল বুজিছ। বহুত লেণ্ডশ্লাইড আৰু হেৰি হৈ ছে তোমাৰ।
হুম।
ভূমি- ভূমি- ভূমিকম্প হৈ আছে, বানপানী হৈ আছে।
সেইটোও হয় আৰু ধৰা তোমাৰ অ অৰুণাচলতো সেই একে, বানপানী
অ'
এনেকুৱা হৈ আছে যদি এতিয়া ঘুৰিবলৈ মানে দিগদাৰ হ'ল নহয়।
উম, ঠিক কৈছা এইটোৱে।
তে এতিয়া কি কৰা যায় বন্ধু?
এতিয়া মই ভাবিছোঁ টকাখিনি অলপ সাচি ৰাখোঁ। পিছলে ভালকে এবাৰ ক'বাত গুচি যাম।
সেইটোও বেয়া কোৱা নাই বাৰু, পইচাখিনি জমা কৰি থৈ দিলে পিছলৈ ক'তবা ভালকে ভ্ৰমণ কৰিব পাৰি।
উম।
পিছলৈ হেৰি তুমি এইটো আমি নহ'লে এটা গ্ৰুপ বনাই যাব পাৰিম। মানে তোমাৰ ধৰা, দুমাহমান পিছত।
পাৰি, যাব পাৰি।
আৰু তোমাৰ এডমিছনো ল'ব আছে নহয়।
অ, সেইটোৱেটো, সেইটো আচল হেৰি থাকিলে।
সেইটো পইচাও লাগিল নহয় তোমাক এতিয়া।
চাৰি হাজাৰৰ পৰা পাঁচ হাজাৰ টকা লাগিব নহয়।
টোও ধেমালি পইচাতো নহয়, ফিৰিততো নহ'ব এইবাৰ।
নহ'ব। নহয়-নহয়।
নহয় ন'?
নহয়।
তাকেতো
আধা এইটো শিখৰ হয়
এতিয়া উপায়টো কোৱা কি আছে উপায়
উপায় তেনেকে বেলেগ বিচাৰি পোৱা নাই
তোমালোকৰ সেইফালেও ভ্ৰমণ কৰিব যাব পাৰি
এনে অ ধৰা এনেও অলপ সময় বাবে ন তোমালোক কত যাবা
তুমি আৰু মই আৰু চাওঁ কোনোবা যায় যদি
উম উম আমাৰ সেইফালে
আগতে জেগাবোৰ চাই ল'বা হা ক'ত ক'ত যোৱা
অ এই ধৰা ব্ৰিজৰ তলত গলো আৰু তুমি ইফালে থাক কা ন তুমিহে গম পাবা
হম
উম হু তুমি যাই থাকা এইটো তুমি গম পাবা কোনফালে গ'লে বেছি ভাল হ'ব
উম উম আমাৰ তাতে যোৱাকৈ এটা জেগা আছে ৰবা ব বৰেগাঁও বুলি
কেনেকুৱা
বৰেগাওঁ বুলি কয় তাতে যাব পাৰো ধুনীয়া তোমাৰ শ্বিলঙৰ নিচিনাই হয় মেঘালয় বৰ্ডাৰ পৰে বাৰেগাঁও নে বৰেগাঁও অ বেছি দূৰ নহয়, মেঘালয় বৰ্ডাৰ চানডুবিৰ পৰা ছিক্সটি নে কিবা কিলোমিটাৰ হয়
নহ'লে আমি চানডুবিৰ ফালেও যাব পাৰো
চানডুবিৰ ফালে গৈ আছো যিহেতু ইফালেও গুচি যাম কি আছে
অ
চানডুবিত যোৱা ভাল, তাতে যোৱা ভাল
তাতেই গুচি যাওঁ নহ'লে
বতৰটো অলপ ভাল হওক তেনেকে গ্ৰুপ হিচাপে নাযাওঁ কেইটামান মানুহ যাম
ভালকে যাম কেইজন মানে যাও
শান্তিত যাম
তেনেকুৱাই কতবা যাব লাগিব নহলে এনেকুৱা নহব নহয় আকৌ
মই সেইটোৱে ভাবিছোঁ বেলেগক আকৌ
ইহতৰ আশা কৰিও লাভ নাই এইটো নিজে যাব লাগিব বুজিছা
এইটোৱে মানুহ কথা কলেতো ভাল নাপায় ন বাৰু সেইবোৰ বাদ দিয়া
হ
তোমাৰ মনত মনত আছেনে আমি যে আমি যে একেলগে স্কুলত কেনেকে কি কৰিছিলোঁ
অহ ঘূৰিবলে গুচি গৈছিলোঁ।
আৰু আমাৰ যেক অ সেনে প্ৰিন্সিপালে মানে এবাৰ কোবাইছিলে মনত আছেনে?
অ' মনত আছে মনত আছে উলিয়াইও দিছিল ন আমাক।
উলিয়াই দিয়া নাছিল আমি বাহিৰত থিয় কৰাই ৰাখিছিল।
অ' কাণত ধৰি থিয় কৰাই ৰাখিছিল। এইবোৰো দিন আছিল দেয়া বহুত। উম' তাকেইতো। এইবোৰো এটা দিন আছিল ক'বলগীয়া।
সেইটোৱেই।
এতিয়া কি বা কৰা যায় দুচ চাওঁ ৰবা বন্ধু এতিয়া এতিয়াৰ পৰাই কিবা কৰিব লাগিব বুজিছা। এই লাষ্ট এটা বছৰ লাষ্ট এটাই বছৰ।
অ' তুমি বাৰু হেৰিটো কে বছৰিয়াকে কৰিবা স্নাতকোত্তৰটো তোমাৰ? স্নাতক স্নাতক তুমি কেইবছৰীয়াকে কৰিবা?
কেই বছৰিয়াকে মানে চাব লাগিব ন এতিয়া
মইতো তিনি বছৰ কৰি ওলাম বুলিয়ে ভাবিছোঁ।
তিনি বছৰ
উম' ধৰা এ শেষৰ বছৰ আৰু এইটো। ইয়াৰ পিছত আৰু ধৰা ইমান পঢ়া-শুনা কৰি নাথাকোঁ।
চাও ৰ'বা মইয়ো সেইটো
কামে চামে ধৰাই ভাল যিহেতু পঢ়ি-শুনি ধৰা পঢ়া-শুনা কৰিলে আকৌ ভালকে কৰিব লাগিবতো বহুতখিনি কৰিব লাগিব আৰু।
আৰু মই জনাত মোৰ হাতত ইমান টাইম নাই। মোৰ সময় ৰস সময় সময়ৰ অভাৱৰ বাবেহে
তাকেইতো
বেলেগ মোৰ একো সমস্যা নাই মই সেইটোৰ বাবেহে ক'লো
আধা ঘন্টা আছে হুউম হেল্ল'
উম
অ অ বন্ধু কপালত বহুত দুখ হৈ গৈছে বুজিছানে? না কবাত যাবও পাৰি আছো না কিবা কৰিব পাৰি আছো।
একো নাই দিয়া। জীৱনত সমস্যা চবৰে থাকে।
সময় চাই কষ্ট কৰক
মোৰো আছে।
ভাল মাল বেয়া কোৱা নাই বাৰু। সমস্যাটো চবৰে থাকে।
খানা, পিনা খালা তুমি? ভাত খালা?
নাই খোৱা। তুমি?
ময়ো নাই ৰ' বা। অ কি বনাইছে আজি?
এ, বনাইছে তোমাৰ মাংস, এইবোৰ।
আচ্ছা। দে সদায় মাংস খোৱা যেন পাইছো।
নাই। সদায়তো নহয়ে ধৰা। খোৱা যায় আৰু কেতিয়াবা।
আচ্ছা।
সদায় খালে আৰু ইমানো ভাল নহয় ন।
উম, সদায় পাবা নে?
উম, বন্ধু বাকী ঘৰত কল কৰিছিলে। ফোন মাৰিছিলা?
উম মাৰিছো, মাৰিছোঁ। কথা পাতি আছো মই।
এই তোমালোকৰ সেইবোৰ কাম হ'ল?
উম, নাই। ৰবা হে। সটো আগবঢ়া নাই সেইটো অলপ
তুমি যে মোক কৈছিলা এটা কামৰ কথা সেইটো কি হ'ল?
সেইটো অলপ খেলি, মেলি লাগি আছে ৰবা
তাকে তো বন্ধু এতিয়া কি কৰিবা নহলে?
মোৰ গাড়ী -চাড়ী থাকিলে এতিয়ালৈকে মই কিবা এটা কৰি দিলো মই যাব নোৱাৰো নহয় ধৰা।
সমম্ভৱো নহয়।
সেইটো হয় বাৰু।
কি কৰো বন্ধু? আজিকালি কৰিবলগীয়া একো নায়েই।
উম, তামোল
কি চলি আছে জীৱনত?
বাকী বাকী আকৌ কিতালৈ কেতা যাবা মহাবিদ্যয়ালয়লৈ?
ওম, অহা কালি।
অহা কালি কিবা কাম আছে নেকি?
অহা কালি বিদ্যালয়লৈ নহয়, আমি ফুৰিব যাম বুলি কৈছিলে। বন্ধুজনে।
উম।
তুমি যাবানে?
লৈ গ'লে যাম বাৰু। কলৈ লৈ যায় এইটোয়ে ডাঙৰ কথা এতিয়া। উম', কলৈ লৈ যায় এইটোৱে ডাঙৰ কথা।
সেইটোৱে, ধৰা বেছি দূৰ হ'লেও অসুবিধা হ'ব। টকা পইচাৰো অসুবিধা হ'ব ন, টকা পইচাওটো নাই ধৰা ইমান।
তাকেইটো, সেইটোৱেইটো কথা হ'ল।
যাম দিয়া ক'ৰবাত, দিয়া ভাল লাগিলে তোমাৰ কথা পাতি।
দিয়া বন্ধু।
ভাল লাগিলে, ওম', হেল্লোঁ?
দিয়া কল কৰি থাকিবা আৰু।
সেইটোৱে, সেইটোৱে, কৰিম দিয়া।
ন'হলে আৰু কানেকশ্যন নোহোৱা হৈ যাব নহয়।
হুম', হু', সেইটো